হেল্ল'
হেল্ল'
অ কি কৰি আছে
শুনিছো এয়া কাপোৰ সোমাইছোঁ
খুন্দিবলৈ ধৰিছে নি
বৰষুণ আহিব নে কি
মোৰ কাপোৰ সোমাবলৈ আছে বাৰু ভাত খালো খালা নাই
খালোঁ
মই এই খাই উঠি এ খেলাই আহিছোঁ ফুৰিবলৈ ওলাই আহিছো
তাৰ পিছতহে ভাত খাইছো
অ মই অকমান ওলাই আহিলো কাপোৰ এগাল ধুলো ভাত খালো খাই ওলাই আহিলো এতিয়া আকৌ যাই অকমান হোম আও
অহ । বিয়াখেলা ।
মেখেলাই হেৰি তাঁত বৈ আছে
অ নহয় আপোনাৰখন হ'ল নে আনিলা নাই আনিলে নাই
আনিছিলো দুফালৰ দুপাতটা এফালে সৰু হ'ল এফালে বহল । ডাঙৰ হ'ল ফুলটো এতিয়া হেই বেলেগ কৈ আছে আকৌ ।
অ অ এতিয়া বেলেগ এখনত দে কিক্ষ
এফালে তিনডলীয়া কৰিলে ফালে চাৰিদুলীয়া কৰিলে আমাৰ এক্ পাত শিপিনী কিজিনীয়ে অ এইফালে এতিয়া হেৰি পিঠ পাদ আপুনি বনাই নিদিয়া হেতেনে এ তাৰ পিছত এফ এতিয়া মানে কৌ দুফালে কৰিছা আৰু দু ফোন কৰিছে
অ অ কালিগতে বতৰটো এফালে বেয়া
বেয়া
সেটো চাই দে উম উম
মই পেগাঁ গোৱা লাগে নিকে
উম আজি কাৰেণ্টেই নাই নহয় ।
নাই নাই কালি ৰাতিপা নাই
এতিয়া আহিলে
অ আহিলে কাৰেন্ট টো আহিলে । এই স্মাৰ্ট মিটাৰ জ্বলি আছে কাইলৈ চাদৰৰ সূতা আনিব শিপিনীয়ে
চাদৰ লগাব
লগত নুনী চাদৰ লগাব।
ৰঙা লগাব অ'।
উম উম। এইবোৰ এক্সপাৰ্ট মানুহ আৰু জুয়ে জুয়ে লগ আজেই কৈছে আও।
অ' ফুটনিবোৰ বেছি।
উম।
উম। কোনে নিছে? অ' তাৰপিছত এনে ভাল সেই, বাট-বা কিবা কাপোৰ চিলাইছ নাই ব্লাউজ। অ'।
সম্পূৰ্ণ নহ'লে। এতিয়া আকৌ যাম বুলি ভাবিছো।
অ'। আমিও যাও, লাগোগে আৰু কাপোৰত
সংগিতা কাপোৰ পোৱা হ'লে।
আম খাই মজা লাগিলে।
মজা লাগিলে অ'।
উম।
এতিয়া দেখিছো ফটো একপি বাৰু। আকৌ।
দেখিছ তাকে।
উম, এইটো মষ্ট কামোৰ হ'বগে পিঠা যে নিদিলে কোনেও।
পিঠা।
অ' তাপাই খালেই হ'ল।
অ'। এতিয়া চি, আন চিজনত ক'ৰ পিঠা?
অ' মাটি গোটেহে হেনো পিঠা খায়। বাকী ৰাইজে নাখায়।
নেখায় নেখায়তোন।
উম।
এই বাছকেইডাল উঠোৱা
আমি আৰু মাঘৰ বিহুলৈহে পিঠা উলিয়াম আৰু।
এহে এহে হেম
কলা ক্ষেএ হেয়লেহে হে যাব লাগিছিল অ জুবিন ক্ষেত্ৰৰ ফালে
তাকে উলিয়াব লাগিছিলে পাৰ্টি এটা
তাকে পাৰ্টি এটা উলিয়াই যাব লাগিছিলে
উম
এতিয়া কেতিয়াকে কি কে যোৱা হয় পাৰ্টি বাকী ৰাইজক সুধিব লাগিব
তাকে এই বাৰিষাত কেনেকে যাব
উম বাৰিষাৰ পাছত চালেই হ'ল এতিয়া মোক চোৱা উপায় নাই মহা বিপ দ লাগিলে মোৰ মেখেলা লগাই লৈ উম হ'বাল ন হ'বালাগ ইমান লেতেৰা মুখ অ পিতাই
ইমান বেয়া মুখ নে
লেতেৰা মুখ
এনেকোৱা মুখ জীৱনত দেখাই নাই এনেকোৱা মুখ জীৱনত দেখাই নাই ডালি ডিম অমলেট কৰিলো
অ
হেয়া উ মাছৰ পিটিকা ন আলোৱে
অঁ মাছৰ পিটিক পিতিকা অ এইবোৰ ফুটনি হে
উম
ধুনীয়াকে খাইছো আৰু
এ আও সি হেনো আজি
অ'
সেইকাৰণে নিনিলে
অহ
আমাৰ আৰু সেই একাডখি চাবলে নাই আও
উম হে এ হে এহে
ত পথাৰ হাল বাব হ'ল আৰু ৰাইজ আ ।
পত ক আবেলি চাহটো কত হব । দেব লাগি য
উ ।
পিছা কৰি এহে কলা ক্ষেত্ৰলেহে যাওঁ ম সেই তাৰকো সেই কলা ক্ষেত্ৰ যে । উ অ লেতেকো থানা লাগে ে যাম নেকি বুলি ভাবিছো নেদেযে হযা আ উমম মই অঅমম হেৰিয়লেও যাব লাগিছিলা নহয় কাযলে সুধিব লাগিব ফোন কৰি ফাইনেল আজি ৰাতি ফোনকৈ সুধিব লাগিব লগৰ লগোক কাইলেহে সুধিম নেকি? আজি ৰাতি সুধিম ফোন কৰি আজি ৰাতি সুধিম ফোন কৰি কালি নিচাকেও কব । াই সেনাা উম সেই বাইদউ থকাৰ কাৰণে ত এয়ৰাাল নু সমোৱালে হেই তোৰ মাৰে
সুধিব ভালকে কথাটো কথাটো ভালকে সুধি লব বুলি সঁচা সঁচা নে নি চাহ
এনে পাচ মিনিট সময়তো তিনে কম কম লাগে এতিয়া কোন দছ মিনিটো নাযায়
তাকে
ৰস নাইকিয়া কথা ইমান সহজো নহয়। তাৰ মানে
নহত তুমি কেলেই। ৰবাচোন সেই এতিয়া যদি স্কুলত দিয়ে।
উম।
কি দিবনো
তাকে হে কি দিয়া হয় বাইদেৱে বাইদেউৱ খোৱা এটা দিব লাগিব।
বাইদেউ নো কি খাব নহয় ধৰক চাহ, চাহ কাপ হ'বই বাও তাৰোপৰি বুটে পায়সে।
নজানো কি কৰা হয় বাইদেউ সুধি ল'ব লাগিব পায়স নহলেও বেলেগ কিবা!
উম
দুলুৱেও হেৰিও দিব।
উম
হলেই হ'ল আৰু
উম বৃহস্পতিবাৰ মানে কৰা হেতেন ভাল আছিল ।
উম তাকেহে মই আজি ৰাতি পাতি ল'ম বাওঁ।
উ মোৰ মতে মিছা, মোৰ মতে মিছা মিছা লাগিছে মোৰ মতে। এ কথাটো মিছা মিছাইে লাগিছে।
অ থকাৰ কাৰণে কবও পাৰে।
এ চনটো যাব নেকি!
অ থকাৰ কাৰণে কবও পাৰে চাই লওঁচোন কি হয়। অ চাই সুধি লম ৰাতি ভালকে পাতি লম। হেৰিয়ক দিলে নহয় কাষৰ ঘৰজনী। উম চাটমি হেৰি কৰি দিলে।
হ'ল জানো?
হ'ল হ'বলা সেই অথনি দিলে উম তালৈও কৰিব লাগিব, দিলে দিলে তাইলৈও কৰিব কৰিব লাগিব ৰাতি কৰিব লাগিব।
অ তাই চাগে এতিয়া লগে লগে নাই আহা। কালিয়ে মই লগৰ এজনে নাই অহা নহয়।
অ মোও গম পোৱা নাই নহয় মোও এতিয়াহে আজিহে চাইছো।
আপোনাৰ মই দুবা
আমটো এতিয়া কাইলৈ ক'ত হয়
জানু কাইলে আমটো কত হয় আম তোৰ তামনি ঘৰেয় হ'ব কোনোবাই এ ঘৰ
আহ এই ব হেৰিয়ৰ ঘৰ গছেহে জানিব আৰু তাক উম আৰু দুটা হে আছে হেনো বৰুৱানীয়ে খোৱাব নোৱাৰে
আম আহে ঘূৰিটোকে তমিল
কঁঠাল হেৰিয়ৰ ঘৰ আমাৰ কাষ
মই কঠাল নাখাওঁ
কঠাল খাই মোৰ জি গতি
বৰ বেয়া পোৱাৰ কথাও খাই
ত মোৰটো ইমান খোজা আছ কলে তটা চাাৰিবনি
ওকণি নাইকিয়া মূৰত ওকণি যা
উম
উওকণি নাইকিয়া মূৰত
আছে উওকনি পিজ্বলা
অ আফুটনি হে খাই ভাল নালাগে কটিক কটিক কটিক কতি শব্দ দিব লাগিব তেতিয় হে
অকবা শুলে নাই
নাপা সুম গেহে
উ শুবলৈ আছেই
শুবলৈ আছে ছে এইটো অ এতিয়া মই ফিল আপ কৰি লৈছো এইটো
খ বে
পাত পিছতহে ফাৰ্ষ্ কলটো ফিল আপ কৰি লৈছোঁ তাৰপিছত হেৰি কোমগৈ আৰু তাৰপিছত আৰু
এতিয়া দুবাৰ হৈছে হে
আহ
দুবাৰ হৈছে হে
অ দুবাৰ হৈছেহে আকৌ আছে আৰু গধূলা ৰাতিলৈকে মাৰি থাকিম আৰু
আমাক খোৱা দিষ্টাক
উম আমি আজি পকা আমৰ গোপত নোসোমাও
অ নুসোমা নুসোমা
উম
আমি প
এইলো আও অ কাটি দিব হেনো বান্ধৱী হ'ব দিয়া
হ'ল জানো
হ'ল ।
অহ হ অ হ'ব দিয়ক
অ হব
উ
ফুল